হেল্ল'
অ কি কৰিছা
এ আছো এনেই তুমি কি কৰিছা
ময়ো আছো দিয়া এনেই অকণ ৰেষ্ট লৈছো কাম বন কৰি আজৰি হয়
অ ভালনে
অ ভাল ভাল তোমাৰ
ভালে
খোৱা বোৱা কৰিলা
অ এই খালো তুমি খালা
অ খালো দিয়া খাই বৈ মানে কাম বন কৰি অকন ৰেষ্ট লৈছো এতিয়া এই গৰমটো ইমান পৰিছে উম
উম কৰবাত ফুৰিব গৈছিল ছে নাই গৰমৰ দিনত
অ গৈছিলো মানে আহিলোগে আৰু মা শ্বিলঙলে গৈছিলো মানে বেছি দিন নহয় মানে দুটা ৰাতি চালো আৰু ওচৰে পাজৰে চাই কৈ গুচি আহিলো ফটো দেখিছিলা নে
অ সেয়া ফটো দেখিছো দে
অ অ অ গৈছিলো দিয়া এ শ্বিলঙলৈ গলো গৈ পেলাই মানে তেনেকে ইমান দূৰলে নগলো আৰু চেৰাপুঞ্জী সেইটো চাইডটো চোৱা নহল মানে এইখিনিতে চালো চাই পুলিচ বজাৰ হৈ তাতে ওচৰতে মানে গীৰ্জা ঘৰ এটা আছে ডাঙৰ হয় আৰু সেইটো চালো অ তাৰপাছত তোমাৰ আৰু গ'লো এই লাইট লুম যে লাইডলুমত গলো তাৰপাছত তোমাৰ আৰু এই এলিফেন্ট ফলচ তেনেকে ওচৰে পাজৰে অলপ চালো অহ চালো আৰু তাৰমানে বাইক লৈহে গৈছো যে বেছি বেছি দূৰ যাব নোৱাৰি কাৰণে এইকেইটা ছিজন বৰষুণ হৈ থাকে যে
অহ বৰ
বৰষুণ হয় অহ গাড়ীত গ'লে তেতিয়া অলপ সুবিধা হয় দিয়াচোন।
অহ
তাতে গৈছানে নাই শ্বিলঙলৈ?
মই বাৰু এনেকে যোৱা নাই
যোৱা নাই নহ?
উম যাম বুলি ভাবিছ তাকে কি হয় অহ
অহ যাবা এইকেইটাদিনত মানে ভাল লাগে তোমাৰ আৰু ওৱাদাৰটো মানে চেজ হৈ থাকে যে ভাল লাগে কাৰণ ইয়াতো এতিয়া গৰম দিয়াচোন তাত অকণ গ'লে ভাল লাগে সেইটো কাৰণে।
উম
উম মানে গ'লে মানে লাইট লাইট লুংতটো যাবাই তুমি। তাত মানে তোমাৰ পৰিৱেশতটো বহুত ধুনীয়া একে চবফালে পাহাৰ গছ -গছনি আৰু বহুত ওখ ঠাইত থাকে নহ। আৰু তলত মানে এটা গাত নিচিনা হৈ থাকে তুমি ওপৰৰ বাহ চাব পাৰা মানে যেতিয়া তোমাৰ ডাঙৰ হৈ থাকে তুমি দেখা নোপোৱা। অকন জাৰকো কমিলে তেতিয়া তল তলৰ মানে কিমান ওপৰত যে তুমি আছা সেইটো গম পোৱা যায় আৰু যাবা সেইকাৰণে।
উম
অহ বাকী এনে ওচৰে পাজৰে যোৱা নাই ফুৰিবলে?
এনেই এতিয়া এতিয়া
তুমি যোৱা নাই কতটো?
কামত
কেহ আজৰি হলাও
এই তোমাৰ নেটৱৰ্কতটো অহা নাই মাতটো ফাঁচি গৈছে দিয়া
গৈছো এনেকে ইমান যোৱা নাই এবাৰ ঘূৰিবলৈ এতিয়া
অহ অহ
অহ
প্ৰব্লেম হৈছে অহ
উম।
কি গৈছা কৰ'বালৈ
এইবাৰ ইমান যোৱা নাই গৰমৰ পৰা যাবই নোৱাৰি যি গৰম পৰিছে ঘ অ ঘৰৰ প ওলাব কাপোৰ পিন্ধিব মন
হয় দিয়া মানে প্ৰথম ওলোৱা সময়টোতে তোমাৰ বহুত হেৰি লাগে
অ একে ওলোৱা সময়কণ বা গতি গোটেই গৰমত থাকিব নোৱাৰা হৈ‌ যায়।
গা-পা ধুই ওলাবাহে মানে আকৌ মানে তোমাৰ হেৰি হৈ যায়! গোটেই ঘামি কৰি
উম সেইকাৰণে এইবাৰ যোৱাই হোৱা নাই আও।
উম, গ'লেও এনেকে ঠাণ্ডা জেগালে যাবা। অ' সেই অৰুণাচল চাইডত যাব পাৰা। মানে তেতিয়া তুমি চোৱা, সময়টো মানে অকণ ভাল লাগিব ন' শান্তিত চাব পাৰিবা। আৰু তুমি এনেকে শ্বিলং, অ'। ক'লে ধুনীয়াকে থাকা কৰা বহুত সুবিধা আছে দেই! তাত। হোটেল বা লজ নিচিনা যে আছে। তাত ধুনীয়াকে থাকিব পাৰা, খোৱা-বোৱা সুবিধাটো থাকেই আজিকালি। আৰু হোমষ্টেবোৰ যে সেইবোৰো থাকে। কিছুমানত তুমি মানে বনায়ো খাব পাৰা, কিছুমানত তুমি মানে অৰ্ডাৰ দিলেও বনাই দিব আৰু তেনেকুৱা।
অহ।
আৰু এতিয়া অ' কোৱা।
বে বেছিভাগতো অৰ্ডাৰ দিয়েই খাব লাগে অ'।
অ' অৰ্ডাৰ দি অ'
বনোৱা হেইটো ইমান নাইকিয়া হৈছে।
কেতিয়াবা বাই, বাই হিৰা নাখাও মই নি বনাই কৰি খাম তেনেকে হ হোমষ্টে টাইপত। তলে আগতে আকৌ তুমি কোনোবা যদি থাকে। খবৰ লয় পি তুমি ঘৰৰ পৰা নি নিজ বনাই গৈ খাব পাৰা, কেতিয়াবা মানে কি জানা খাদ্য বোৰ তোমাৰ মানে পইচাটো দিয়াটো ডাঙৰ কথা নহয় কিন্তু সেইমতে খোৱা বোৱাটো নহয় যে ভাল নালাগে চবতে অ তেতিয়া তুমি বজাৰতো নিলে ধুনীয়াকে খাব পাৰা আৰু
অ
সুবিধা আছে ধুনীয়া উ মানে আৰু এটা কি জানা বাইক লৈ গ'লে মানে তোমাৰ গোট মানে ধুনীয়াকে গোটেই চাইডৰ ভিউটো দেখা পায় গম পাইছা নে মানে গাড়ীত চাবাচো এটা চাইডহে দেখা পালা এইটো চাইদ দেখা নোপোৱা।
এইটো চন মানুহ থাকিব
উ মানুহ থাকে থাকিব তুমি এটা চাইডে চাই গ'লা কিন্তু বাইকত গ'লে মানে সেইটো এটা সুবিধা মানে গোটেই ধুনীয়াকে পৰিৱেশটো পালা চাব পাৰিবা গোটেইখিনি
এনে তুমি ঘৰৰ পৰা খোৱা বস্তু লৈ গৈছা
নাই নাই আমি তাতে খাইছো আৰু হোটেলতে
অ
গেষ্ট হাউচ গে হাউচতে থাকে তাতে আছোঁ আৰু তাতে খোৱ বোৱা অৰ্ডাৰ কৰিছোঁ অ ভালেই লাগে দিয়া কিন্তু কিছুমানতো দামটো অলপ মানে আমি আমাৰ কাৰণে বেছি হয় আৰু
আহ
কিছুমান সেইটোৱে খৰচ আৰু দিয়াচোন নথকা আৰু হোৱাটোৱে
উম
বেছিকে যায় আৰু
তাত চব পায় অ ন
উম চব পাই চব পাই তুমি যি বিচাৰা আৰু এনেকে পুলিচ বজাৰত ধুনীয়াকে তুমি বজাৰ কৰিব পাৰিবা
আহ
কেনেকুৱা এই গুৱাহাটীত যদি গৈছা তেনেকে ফেঞ্চি টাইপৰ ফেন্ঞ্চি বজাৰ যেছিল অ তেনে তেনেকুৱাই আৰু ভালে লাগে দিয়া
তাকে যাব লাগিব, উম।
তেতিয়াহে আৰু মন বোৰো ভাল লাগে দিয়াচোন।
অহ।
কিমান আৰু ভেলাঘৰ ম ঘৰটোতে থাকিবা।
তাকে গৰম উম, গৰম। মোৰ যি পৰিছ থাকিবই নাই ঘৰ ভিতৰ
মা'ই অ'। কিন্তু সেই পানী-চানী খাই থাকিবা। গৰম হ'লে মানে গৰমটোৱে বহুত হেৰি কৰে ক্ষতি কৰিব ন। পানীটো বহুত। তাকে মানে কাত গ'লে যে তোমাৰ। কি জানা আহিবলৈ মন নাযায়। ইয়াত যে ইমান গৰম। সেইটো ভাবিলে আকৌ থাকিবলে মন যায়। তাতেই।
তাকে, আগৰ পিছত তাৰপা অহাৰ পিছত ঘৰত মন নবহিব।
অ', ম অ', তাৰপা অহা পিছত তোমই নবহে মানে এনেকুৱা লাগে কেলে যে আহিলোঁ।
এ তাতে থকাহেঁতেন ভাল আছিল।
উম' তাত এতিয়া দিয়াচোন খাইছোঁ, ঘূৰিছোঁ, ফুৰিছোঁ ন কোনো টেনচনেই নাই। ত, ঘৰ অহাৰ পিছত আৰু এইখিনিয়ে দৈনন্দিন যিখিনি কাম থাকে সেইখিনিকেই কৰি থাকিব লাগে।
উম'। তাত ঠাণ্ নাই ইমান গৰমো নহয় চাগে ন?
অ, নহয় তাত মানে এতিয়া গৰমতেই ঠাণ্ডা ভাবাচোন ঠাণ্ডা দিনতো আৰু তাত বহু আৰু বহুত ঠাণ্ডাৰ হয়।
ঠাণ্ডা দিনত টো যাব
হবই নাই অ আম আমাৰ ইয় মানহ মানে অকণ কষ্ট পাব তেওঁলোকৰো তাত থকা সেইটো এতিয়া অভ্যাস হৈ গ'ল।
অ, সেই
আম সকাৰণে মানুহবোৰ এতিয়া মানে তালৈ বেছিকে যায় দিয়াচোন এতিয়া গৰমতটো পৰিছে ন এতিয়া যে লাহে-লাহে
বিশেষকে ঠাণ্ডা দিনত বাইক জা
নোৱাৰা-নোৱাৰা। নোৱাৰা ও।
হাত ছাত সিয়া মাৰি ধৰি
উম নোৱাৰে-নোৱাৰে। আৰু মানে এটা কি হয় এয়া আমাৰ ইয়াৰ পৰা মানে কি যাওঁতে ইমানো তুমি মানে গৰম দিনত সেইটো এটা বাইক লৈতো যাব ভালেই
অ বতাহ।
বতাহ অ। তাকে ভাবিছো আকৌ কেতিয়া পাৰো সুবিধা মিলাই। যাব লাগিব দিয়া।
তাক কে যাব লাগিব।
উঠিলেও ধুনীয়া হয় দিয়া ভিউবোৰ গোটেই
অ তাকে ফটো পাইছো তাই সুধিছোলো ক'বাত গৈছা নাই।
তাকে আকৌ ভাবিছো এবাৰ নেক্স মানে অৰুণাচল চাইডে যদি যাওঁ। ভাল লাগে। এতিয়া মানে বৰফবোৰ মানে নাইকিয়া হৈ যায় এইটো চাইডে গলেও। অকনমান মানে আৰু দুমাহ তিনিমাহ মানৰ আগত যোৱা হয় তেতিয়া মানে বৰফ টো পোৱা যায়। এতিয়া লাহে লাহে গৰমতটো বেছি হ'ল ন বৰফটো কমি আহিলে আৰু
অলপ সোনকালে যাব লাগিছিল এতিয়া পালা হয় অ
উম-উম।
আও দেৰিকে গলেতো আও নাইকিয়া হব।
অ আৰু নাইকিয়া হ'ব তাৰ মানে গৰমতটো নাহালে ইমান অনুভৱ নহয়-নহয়। তেনেকুৱা ঠাইলৈ যে যাম এতিয়া যি এয়া গৰমতটো পৰিব লৈছে মানে নাই তেনেকুৱা ঠাইৰ পৰা আহিব মন যায় ন।
অ সেইটো হয়।
উম।
থকা ঠাইতে থাকি ভাল লাগিব তেতিয়া।
অ এতিয়া আমাৰ এইফালে চাবাচোন কৰ'ৰবাত যাব যাবলৈ ম উ কোনোবাই মাতিলেও মানে এই নাযাও ওলাই যাবলে মন নাই তাত গ'লে মানে অ তাত গ'লে মানে কি তুমি যে ঘূৰি ফুৰিছা যে ইঠাইৰ পৰা সিঠাইলৈ গৈছা সেইটোত মানে তোমাৰ এলাহ নেলাগে আৰু অ ব'লা ওলাই কৰি ধুনীয়াকে যাব পাৰি ন ধুনীয়া ঠাণ্ডা হৈ থাকে কে
যাব পাবা ভাল লাগে মানে গৈ মন চন বোৰো ভাল লাগে আৰু প্ৰাকৃতিক পৰিৱেশতো ধুনীয়াকে দেখা যায় ন পাহাৰ পাবা তুমি এইবোৰ ৱাটাৰ ফলছ এইবিলাক চাই কৰি
তাকে যাব লাগিব
যাবা সময়ৰ সুবিধা মিলিলে আৰু ধুনীয়াকে চাই কৰি আহিলে
আহ
অ যদি যোৱা খবৰ কৰিবা তেতিয়া মই জনাম ক'ত কেনেকৈ সুবিধাবোৰ পাবা
অ তোমাক ফোন কৰিব লাগিব
ঠিক আছে দিয়া পিছত কথা পাতিম
অ হ'ব দিয়া উম উম